শুনিছানে?
হয় হয় শুনিছোঁ কোৱা।
কি কৰি আছা?
এনেই অকনমান বাহিৰলৈ ওলাই আহিলোঁ ৰাস্তা দেখি।
ভাত পানী খালা?
ভাত মানে সেইয়েতো, ভাত খাই অকনমান বাহিৰলৈ ওলাই আহিলোঁ। তুমি খালানে?
উ, মই খালোঁ, দেৰি হ'ল খাবলৈ খোৱাৰ। খাই লৈ উঠি অলপ, মই অলপ আমাৰ পথাৰৰ ফালে ওলাই আহিলোঁ। মানে ককা ধান কাটি আছে। ত' ধান ৰো-পইঠা তুলি আছে তাকে চাবলৈ আহিলোঁ আৰু। আমিতো নৰুয়েই ন, এই কৰিবলৈ এইবোৰ এক কাম।
হয়।
পিছে তুমি কি কৰি আছা?
ময়ো এনেই অকনমান আ বাহিৰলৈ ওলাই আহিলোঁ ৰাস্তা দেখি। অ' বোলো এতিয়া চাবলৈ গ'লে আমাৰ পথাৰৰ ফালে গলেও আমাৰ ধৰি লোৱা আমাৰ যিবিলাক আৰু চৰাই চিৰিকটি আমাৰ আছিল আৰু কিছুমান ধৰণৰ আমাৰ চৰাইবোৰ আমি এতিয়া দেখিবলৈ নোপোৱা হৈ গৈছোঁ। এইটো ক'বলৈ গ'লে আমাৰ ধৰি লোৱা নাইকিয়াই হৈ গৈছে আৰু কিছুমান প্ৰজাতি আমাৰ, চৰাই হওক বা ধৰি লোৱা জীৱ জন তোবোৰ আমাৰ বৰ্তমান সময়ত আমাৰ নোহোৱা হৈ গৈছে বা আমি বাহিৰলৈ গলো বা ক'ৰবালৈ ওলাই গলে আমি সেইবোৰ আমি দেখিবলৈ নোপোৱা হৈছোঁ। গতিকে তুমি কি ভাবা?
হয় হয় এইবৰ-এইবোৰ ন, চৰাই-চিৰিকুটি বা কিছুমান মানে আমাৰ আগতে আমি দেখি অহা দেখিওৱা জীৱ-জন্তু আজিকালি নোহোৱাৰ দৰে হৈছে। সেইবোৰ সেইবোৰ মানে কি আমাৰ ধৰি লোৱা চ তুমি ক'লা পথাৰত গ'লে আমি কিছুমান আগতে মাছ ৰখা বা কিছুমান বগল-বগলী বাৰু এতিয়াও দেখো কিন্তু ক আগৰ দৰে নহয়। এইদৰে মই ভাবো আমাৰ ঘৰত আগতে আমাৰ ঘনচিকা আগতে আমাৰ ঘনচিৰিকা নামৰ এটি চৰাই আছিল। ঘৰৰ চুকত বাস কৰা। সেই চৰাইবিধো আজিকালিতো দেখ-দেখা নাপাৱেই দিয়া। এইদৰে কিছু কিছুমান ব-আমাৰ ওচৰে-পাজৰে থকা অ মানে অলপ জংঘল টাইপ জাগা-জাগা বিলাকত আমি দেখিবলৈ পাইছিলো আগতে ডাউক চৰাই। সেই ডাউক চৰাই আজিকালি আমি দেখা নাপাওঁ। এই সেই ডাউক চৰাইটো আমি মানে কি আমাৰ কিছুমান লোকে বা আমাৰে আ-দেউতা দেউ তাহুন মাহুন সেই দা-দাউ চৰাই কিছুদিন আগলৈকে মাৰি খোৱা দেখা পাইছিলো। বা আমাৰ আমাৰ আগ-আমাকে মাৰি আনি খুৱাইছিল। কিন্তু ঠিক আজিকালি বাৰু ইমান এই ইমান নামাৰেই এইবোৰ কিন্তু যিখিনি লাল লাগতিয়াল আছিল তাতকৈ বেছিকৈ মা-ম-মাৰি আগতে পেলাইছে। ঠিক এইদৰে আমাৰ আজিকালি টাৱ-টাৱাৰবোৰ যে বহাইছে তৰ-তাৰ ফলত ত, চৰাই চিৰিকতিবোৰ কমি অহা দেখা পাইছোঁ। তাৰ যুনটো এটা ভাই পিছত হয় ন, এই ভাইব্ৰেচনটো চৰাইবোৰ মৰি যোৱা আজিকালি দেখা পোৱা যায়। বা মৰি গৈ যাবলৈ যায়ে আছে। ঠিক সেইটো তুমি কি ভাবা, এনে সেইবোৰ চৰাইবোৰ মৰা নোহোৱা হোৱাৰ কাৰণ?
হয় হয় তুমি ঠিক কথাই ক'লা, এতিয়া হুৱ হৰ কাৰণ বুলি ক'লে আমাৰ পোন প্ৰথমে আমি মানুহে। কাৰণ তুমি এইমাত্ৰ ক'লা যে আমাৰ যিটো চৰাইৰ প্ৰজাতিৰ এক যিটো আমাৰ চৰাই আছি ঘনচিৰিকা বোলা এক প্ৰজাতি আছিলে। আমাৰ চৰাইত, সেইটো আমি এতিয়া দেখিবলে নোপোৱা হৈ গৈছো। কাৰণ তেওঁ সে-সেই চৰাইবোৰ আমাৰ থকা ঠাইবোৰ আমাৰ বৰ্তমান নোহোৱা হৈ গৈছে। চাবলৈ গ'লে তেওঁলোক আমাৰ যিবিলাক আমাৰ আগত, আগতে আমাৰ ধৰি লোৱা খেৰৰ
চালি আছিল আৰু খেৰ-খেৰৰ চালিৰে তৈয়াৰী আমাৰ ঘৰ আছিল। সেই ঘৰ বোৰৰ চালি দি আমাৰ সেই চৰাইবোৰ আমি থকা দেখিবলৈ পাইছিলো বা আছিল আৰু। ধৰি লোৱা আমাৰ ঘৰতে আৰু ক'ব কবলৈ গ'লে, আমাৰ ঘৰতে তেনেকুৱা ধৰণৰ আমাৰ এখন কি বুলি নাৰৰে তৈয়াৰী আমাৰ এখন চালি আছিল তাত ঘনচিৰিকাবোৰ আমাৰ তাত আইছিল আৰু বহা সাজি আৰু, গতিকে আমাৰ ধৰি লোৱা আমাৰ অ সময় পৰিৱৰ্তনৰ লগে লগে আমাৰ ঘৰবোৰো আমাৰ ভাঙিব লগা হ'ল বা তাত আমাৰ নিৰ্মণৰ বাবে কাম চলোৱাত আমাৰ সেইবোৰ ভাঙি দিব লগা হ'ল। যাৰ ফলত সেই চৰাইবোৰ ধৰি লোৱা আমাৰ পৰা নোহোৱা হৈ গৈছে আৰু বা অনন্য ঠাইত বাহ লৈছে। ঠিক তেনেদৰে অনন্য লগবোৰেও ন নিজৰ অ নিজৰ কামৰ কাৰণে বা নিজৰ লাভা লা কৰণে ভাঙি দি কিছুমান নিজৰ কৰি কামৰ বাবে ঘৰ বৰ সাজিব, গতিকে তেনেকৈ আৰু বৰ্তমান চাবলৈ গ'লে তেওঁলোকে বাহ সাজে জিবলৈ একো নোহোৱা হৈছে ঠাই তেনে কৈ আৰু আমি বিৰপ্তিৰ পথত আমি সেইবোৰ চৰাই আমি নোহোৱা হোৱা আমি দেখিবলৈ পাওঁ। লগতে ক'বলৈ গ'লে ধৰি লোৱা আমাৰ যিটো জন্তু এশেঙীয়া গড় সেইটোতো আমাৰ এক আহ অসমত ধৰি লোৱা জাতীয় সম্পদ বুলিুল আমি কব লাগিব আমাৰ গড়তটো যিহেতু আমাৰ সেই গড় এশেঙীয়া গড়টো আমাৰ বিশেষকৈ আৰু অসমতে সেইটো গড় আমি দেখিবলৈ পাওঁ বা মই ভাবো যে আমাৰ অসমক গঢ় কিছু পৰিমণে হ'লেও আমাক চিনাকি কৰি অসমখনক মই ভো আৰু গতিে যদি আমি সেই গৰটোৱে আমি সংৰক্ষণ কৰি নাৰাখো তেতিয়া হলে আমাৰ কেনে কেনেকুৱা হ'ব আৰু লগতে আমি দেখিবলৈ পাওঁ যে ধৰি লও আমাৰ যিবিলাক চোৰাংচোৱা আমাৰ বেপাৰী আছে সেই বেপাৰ পাৰিবলৈ আমাৰ বন অভয়াৰণ্য বা অৰণ্য আদিত সোমাই তাৰ পৰাি ধৰি লোৱা হাতীৰ দাতেই হওক বা গড় সৰ্গ আদি কাটি লৈ আনি বা জীৱটোক হত্যা কৰি সেইবোৰ আমি বাহিৰৰ বজাৰত আমি বেচ চাহ আমি দেখিবলৈ পাওঁ আৰু সেই অ ধৰা সঁজুলিবোৰ আমাৰ বাহিৰৰ বজাৰত অ অত্যাধিক দাম আৰু সেইবোৰৰ গতিকে সেইবোৰ আমি বাহিৰৰ বজাৰত আমি দেখিবলৈ পাওঁ যাৰ ফলত আমাৰ বন্যপ্ৰাণীবোৰ আমাৰ নাইকিয়া হবলৈ ধৰিছে আৰু অনুক্ৰমে
হয় এইটো তুমি ঠিকো যে আমাৰ বন্য আমাৰ অসমক চিনাকি কৰি দি দিছে যে এশিঙা গড় এশিঙা এটা সৰ্গ থকা গড় বিশ্বত আমাৰ অসমক কিছু পৰিমাণে হলেও চিনাকি কৰিব সেই ঘৰ আমাৰ অসমত বাহিৰে বেলেগ ক'ত দেখা পোৱা নাযায় বা নাইয়ে ম' মই ক'বলৈ গ'লে নাই সেই ঘৰ ত' আজিকালি সেই ঘৰটোৰ যিটো সৰ্গ থাকে সেই সৰ্গত বিশ্বৰ বিশ্বৰ বজাৰত তাৰ দাম অধিক মানে বহুত দামী বুলি আমি জানো সেই বস্তু সেই সেই সৰ্গটো চোৰাংচোৱা বিভাগে তুমি কোৱাৰ দৰে মাৰি নি সৰ্গটো বি- বিক্ৰী কৰি কৰি বিভিন্ন ধৰণে উ-উপাৰ্জনঅতে পইচা ইনকাম কৰিছে কিন্তু নিজৰ পইচা লাভৰ বাবে মই এই গঢ়টোক মাৰিটো মাৰি পেলোৱাটো মই ভাল বুলি নাভাবো বা আমাৰ অসমৰ এ, এ, এটা সন্মান যাতে এই এশিঙীয়া গঢ়টো সেইটোটো নোহোৱা হৈ যাবলৈ ধৰিছে ন সেইকাৰণে এই গড়টোক আমি সংৰ কৰাটো আমাৰ বাবে অতি লাগতিয়াল বা আজিকালি সেই গঢ়টো সংৰক্ষণ কৰা দেখা গৈছে। ঠিক সেইদৰে আমাৰ হাতীৰ অভ-অভয়াৰণ্যবোৰত পোৱা হাঠীৰ দাঁত হঠী বোৰ মাৰি তাৰ দাঁত বোৰ বিক্ৰী ক বিক্ৰী কৰা দেখা পোৱা যায় বা আমাৰ এই না যিটো অসমতে পোৱা নাহৰ ফুটুকি বাঘ তাক আকৌ মাৰি তাৰ ছালটো বিশ্বৰ বজাৰত বেচিবলৈ নিয়া দেখা যায় সেইবোৰ কাৰ আমাৰ। অসমৰ বিভিন্ন বন্যপ্ৰাণী নোহোৱা হোৱা দেখা পোৱা যায় উম, ঠিক সেইদৰে আমাৰ অ-অসমৰ আ-আজিকালি পোৱা আমাৰ বিভিন্ন আমাৰ দীপৰ বিলৰ কথাটোৱে ক'লো দ্বীপৰ বিলত নহয় দীপৰ বিলত আমাৰ চানদুবি বিভিন্ন পৰি- পৰিভ্ৰমী চৰাইবোৰ আহি ইয়াত বাস কৰা এটা সময়ত বাস কৰা দেখা যায় সেই কিন্তু আজি, আজি চোৱা তুমি কিছুদিন আগৰ পৰাই তাত ৰাস্তা বনাবৰ বাবে গছবোৰ কাটি আছে সেই গছ বোৰতো কাটিলে কটাৰ ফলত আমাৰ সেই বিলক অহা পৰিভ্ৰমী চৰাইবোৰ ত' নোহোৱা, নোহোৱা হৈ আহিব বা আমি তাক দেখা, দেখা পাবলৈ দেখা নাপাওঁ, ঠিক সেইদৰে সেই বন্যপ্ৰাণীবোৰতো আমাৰ অসমৰ পৰাই নোহোৱা হোৱাৰ দৰে হ'ব।
হয়। গতিকে সেয়ে আৰু পোন প্ৰথমে আমি নিজে আৰু হয়। পোনপ্ৰথমে আমি আৰু নিজেই তাৰ ওপৰত তাৰ প্ৰতি আমি সচেতন হ'ব লাগিব, যে আমি কেনেকৈ আৰু সেই বন্যপ্ৰাণীবোৰ আমি সংৰক্ষণ কৰি ৰাখিব। তাৰ প্ৰতি আমি নিজে সচেতন হ'ব লাগিব বা আমি ধৰি লোৱা আমাৰ সৰু ল'ৰা-ছোৱালীবোৰকো সৰুৰে পৰা শিকাব লাগিব যে ই ইয়াৰ পৰা আমাৰ কেনে কেনে ধৰণৰ আৰু নিজৰে লাভৱান হয়। আৰু লগতে আমাৰ দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত চৰকাৰেও ইয়াৰ প্ৰতি অশেষ আৰু গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ ওপৰত। চাবলৈ গ'লে বা আমাৰ বিভিন্ন ধৰণৰ অভয়াৰণ্য আদি অহ, স্থাপন কৰি তাত বিভিন্ন ধৰণৰ অহ, জীৱ-জন্তু বা চৰাই-চিৰিকতি তাত সংস্থাপন দিবলৈ আৰু সক্ষম হৈছে আৰু আমি চাবলৈ গ'লে। গতিকে আমাৰ ধৰি লোৱা এতিয়া ক'বলৈ গ'লে আমাৰ অহ, সাপৰ প্ৰজাতিবোৰো আমাৰ বহু গুণে আমাৰ নাইকিয়া হ'বলৈ ধৰিছে। আমি, আমি জানোঁ যে আমি সক সকলোৱে ধৰি লোৱা আমাৰ সাপৰ যিটো আমাৰ বিষ, সেই বিষৰ দ্বাৰাই আমাৰ বিভি বিভিন্ন ধৰণৰ ঔষধ আদি আমি প্ৰস্তুত কৰা আমি জানোঁ আৰু বা প্রস্তুত কৰা আমি দেখিবলৈ পাওঁ। গতিকে যদি আমাৰ সাপবোৰে নোহোৱা হয় যায় তেনেহ'লে আমি আমি অহ, ঔষধবোৰ কেনেকৈ বনাব বা আমি ধৰিলোৱা আমাৰ বেমাৰ-আজাৰ হ'লে, আমি কেনে ধৰণৰ আৰু ঔষধ আমি গ্ৰহণ কৰিম। গতিকে আমি পোনপ্ৰথমে আমি নিজে আৰু ইয়াৰ প্ৰতি আৰু সচেতন হোৱাত
হয়, হয়। সেইবোৰ কাৰণত আমাৰ ব মানে বন্যপ্ৰাণী, বন্যপ্ৰাণীতো কিছুমান বন্যপ্ৰাণী এনেকুৱা হৈছে আমাৰ অসমত নোহোৱা হোৱা হ'বলৈ ধৰিছে বা অসম, অসম বুলি নকওঁ কিছুমান মানে যেনে আমাৰ দ'দ চৰাইৰ নাম শুনিছা চাগে। সেইটোতো চৰাই নোহোৱা হৈ গ'ল ন' সেইটো নোহোৱা হোৱাৰ পৰা তাৰপৰা তাৰ সি দ'দ চৰায়ে খাই কিনে বি-বিস্তাৰ কৰা বিস্তা বিস্তাৰ কৰা অহ, মানে গোটি কিবা এডাল গাছ আছিল, গাছডালৰ নাম মই ঠিক মনত নাই। সেই গছডালৰ গুটিটো খোৱাৰ পিছত দ'দ চৰাই খাই কিন্তে যেতিয়া হা শৌচ কৰিব, শৌচ কৰিলে গুটিটো ওলাই গ'লে তাৰ তেতিয়াহে সেই গছডাল হয়। কিন্তু দ'দ চৰাইৰ বাহিৰে বেলেগ এক, বেলেগে নাখালে সেইটো সেইডাল গাছ গছ গছ নহয়। সেই সেইবাবে বন্য প্ৰাণী সেই বন্যপ্ৰাণী বিধও নোহোৱা লগতে সেই গছ উদ্ভিদ বিধও এটা প্ৰজাতি নোহোৱা হয় গ'ল। ঠিক সেইদৰে আমাৰ অসমতে পোৱা সোণালী বান্দৰ, সোণালী বান্দৰোতো আজিকালি নোহোৱা হৈ গৈছে। বা আমি দেখিবলৈ নাপাওঁৱেই কিন্তু আছে, খুব কম পৰিামানে আছে বুলি মই ভাবোঁ। আমি দেখা পোৱা নাই। তুমি দেখা পাইছা নেকি সোণালী বন্দৰটো?
সোণালী বান্দৰটো আমি ধৰি লোৱা আমাৰ সৰুতে দেখিছিলোঁ, কিন্তু বৰ্তমান সময়ত এইবোৰ আমি দেখিবলৈ নোপোৱা হৈ গৈছোঁ, গতিকে আৰু আমি ধৰিলোৱা এই এইটো বিষয়ৰ ওপৰত ধৰিলোৱা আমি যেনেধ ধৰণে আৰু কথা পাতিলোঁ। যাতে তাৰ পৰা যাতে আমি নিজেও যাতে আৰু সচেতন হওঁ বা লগতে আনক উপজাতি যাতে ইয়াৰ ওপৰত সচেতন হোৱাৰ বাবে আমি দুইষাৰ ক'ব পাৰোঁ, তাৰবাবে আমি নিজে আৰু সচেতন সচেতন হোৱাটোৰো অত্যন্ত জৰুৰী, গতিকে এয়াই
নিজে সচেতন হ'লেহে আমি বেলেগক ক'ব পাৰিম বা নিজে বন্যপ্ৰাণী হত্যা হত্যা নকৰিলেহে বেলেগক হাক দিব পাৰিম বা মানা কৰিব পাৰিম। ঠিক এইদৰে আমি সৰু ল'ৰা-ছোৱালীসকলকো হাক দিয়াতটো উচিত বুলি মই ভাবোঁ আৰু। দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল।